অ ক নাই নাই ক।
কৰিছ।
এনেই আছিলো বহি ক।
নাই বোলো তোক আজি এটা প্ৰশ্ন মানে আজি এটা বিষয়লৈ কথা পাতোঁ। তোৰ জীৱনৰ আটাইত কৈ মজাৰ ভুল, ভাল লাগিবনে এইটো?
অ ভাল লাগিব বহুত মজাৰ বিষয় এইটো সকলো মানুহে যিহে তু জীৱনত কেতিয়াবা কিবা না কিবা ভুল কৰে গতিকে এইটো বহুত ৰোমাঞ্চ কৰ বিষয়।
তেন্তে কচোন ক তোৰ আটাইতকৈ মজা ভুলটো কি আছিল?
অ মোৰ আটাইতকৈ মজাৰ ভুল বুলি কবলৈ গ'লে মানে এটা ঘটনা আছে এই ঘটনাটো কিছুদিন আগৰ বাৰু আজিও মই পৰিলে হাঁহি উঠে।
কি হৈছিল অ এনেকুৱা যে তোৰ আজিও মনত পৰিলে হাঁহি উঠে?
এদিন মানে মই কলেজলৈ গৈ আছিলো মানে যাবলৈ ওলাইছিলো আৰু বহুত মানে খৰ খেদা কৰি ওলাইছিলো আৰু দেৰি হৈও আছিল সেইবাবে সোনকালে সাজু হৈছিলোঁ।
উম তাৰ পিছত
তাৰপিছত মই মানে মোৰ দেৰি হৈছিল ন? ত' সেইবাবে খৰ খেদাকৈ বেগ লৈ ওলাই গ'লো আৰু তাৰপিছত বাছত উঠি কলেজ পালোঁ আৰু বেগ খুলি দেখিলোঁ যে, মই ভুল বেগটোহে লৈ আনিছোঁ কলে জলৈ
ইয়ে মানে কি ভুল বেগ?
মোৰ মানে বেগৰ সলনি, মোৰ ভন্টিৰ বেগটোহে মই কলেজত লৈ গ'লো।
ইয়ে এহ, ৰাম তাৰ ভিতৰত কি আছিল?
অ', কিতাপৰ সলনি তাত মানে ৰং পেঞ্চিল, ছবি অঁকাৰ বহী। আৰু কিছুমান, কিছুমান খেলনা বস্তু আছিল, মই দেখি ইমান আচৰিত হৈ গ'লো যে, মই এইটো কি বেগ লৈ আনিলোঁ, তাৰপিছত গম পালোঁ যে, মই এইটো ভুল বেগহে লৈ আনিলোঁ।
তাৰ, তাৰপিছত তই কি কৰিলি?
তাৰপিছত প্ৰথমে মই একেবাৰে আচৰিত হৈ গ'লো আৰু তাৰপিছত মোৰ বন্ধু, বান্ধৱী বোৰে দেখি এনেকুৱা হাঁহিবলৈ ধৰিলে, মই অলপমান লাজো পালোঁ কিন্তু মোৰ নিজৰে ইমান হাঁহি উঠিছিল মই সিহঁতক আৰু কি ক'ম?
ইচ ৰাম লাজটো লাগিছিলে চাগে তোৰ, আৰু শিক্ষকে কি কৈছিল?
শিক্ষকে লাজটো বাৰু মই পাইছিলোঁয়ে বন্ধু, বান্ধৱীৰ আগতো আৰু শিক্ষকৰ আগতো আৰু ৰো, মই তেওঁলোকক সঁচা কথাই কৈছিলোঁ যে, মই ভুলতেহে এই বেগটো লৈ আনিলোঁ বুলি। আৰু শিক্ষকেও হাঁহি ক'লে যে আজিৰ দিনটো তুমি কেতিয়াও পাহৰিব নোৱাৰা, মই আকৌ শিক্ষক কে মানে মোক গালি পাৰিব বুলিহে ভাবিছিলো কিন্তু তেওঁৰো হাঁহি উঠি গ'ল।
একেবাৰে তাই ঠিক কৰিছ মানে সঁচা কথাটো কৈ কিনে আৰু
উম উম। আৰু সেইদিনা মানে মই বন্ধু বান্ধৱীৰ মাজত বহুত বিখ্যাত হৈ গৈছিলো যে মই ইমান ইমান মজাৰ ভুল এটা কৰি দিলো বুলি
উম। তাৰপিছত ঘৰলৈ গৈ কি হৈছিল?
ঘৰলৈ গৈ দেখিলো যে মোৰ ভন্টীয়ে মানে মোৰ বেগ লৈ স্কুল গৈছে মই তাইৰ বেগ লৈ কলেজ গ'লো আৰু তাই মোৰ বেগ লৈ স্কুল গুচি গ'ল।
ইচ ইছ ৰাম তেন্তে তাইৰো সমস্যা হৈছিল চাগে ন', বহুতে বেছি।
অ সমস্যাটো তাইৰো হৈছিল মানে তাইও নিজৰ কিতাপ বিচাৰি নাপাই আচৰিত হৈ গৈছিল। ছিলছিল
উম। তেনে তহঁতে আৰু কি কি কৰিলি কি কৰিছিলি?
কি কৰিম আৰু তাইও ঘৰলৈ আহিলে আৰু মইও ঘৰলৈ উভতি আহিলো কলে পৰা আৰু দুয়োৰে মানে দুয়োৰে দেখিলো যে বেগ সলনি হৈ গ'ল আৰু তেতিয়া দুয়োজনে মানে বহুত হাঁহিলো।
সেইটোৱে তোৰ মানে আটাইতকৈ মজাৰ ভুল নেকি?
এইটোতো আৰু এটা কিন্তু আৰু এটা ঘটনা হৈছে মোৰ লগত
কচোন ক কি?
এদিন মানে মই এজন বন্ধুক মানে মেছেজ পঠিয়াব বিচাৰিছিলো।
উম তাৰ পিছত
তাৰ পিছত মানে ভুলতে সেই মেছেজটো আন এজনকহে পঠিয়াই দিলো মানে পঠিয়াব লাগিছিল কাৰোবাক পঠিয়ালো বেলেগ এজনকহে।
কি ধৰণৰ মেছেজ আছিল সেইটো?
মই মানে যিজনক মেছেজ পঠাব খুজিছিলো সেই বন্ধুজনৰ মানে জন্ম দিনৰ ছাৰপ্ৰাইজৰ বিষয়ে লিখিছিলো।
হে। তেন্তে ছাৰপ্ৰাইজ আগতেই জানি গ'ল নেকি?
উম একেবাৰে সেইজনে আছিল জন্মদিনৰ বন্ধু।
সিয়ে ৰাম সঁচাকৈ মজাৰ ঘটনা দেই এইটো।
অঁ সেইদিনা মানে সকলোৱে মোক লৈ ধেমালি কৰিছিল যে মই এনেকুৱা ভুল- কৰি পেলালো যে যাৰ জন্মদিনৰ বিষয়ে মই বেলেগ এজনক ক'ব লাগিছিল কিন্তু মানে মই জন্মদিনৰ বন্ধুজনকহে মই কৈ পেলালো যে মানে ছাৰপ্ৰাইজৰ বিষয়ে।
বাকী তই এনে এই ফুলবোৰো ফুলবোৰৰ পৰা কি শিকিলি
ভুল মানে এই দুয়োটা ভুলতে এটা মানে একে ধৰণৰ এটা বস্তু শিকিব পালো যে মানে খৰখেদাকৈ কাম কৰিব কেতিয়াও নালাগে কাম কৰাৰ আগতে এবাৰ ভালদৰে ভাবি চিন্তিহে কামটোৰ বাবে আগবাঢ়ি যাব লাগে।
উম এইটো। হয় কিন্তু দেই, খুবেই ভাল শিক্ষা পালি তই এইটো।
উম উম আৰু মানে যদিও ভুলবোৰ মজাৰ আছিল তথাপিও মই বহু কথা শিকিব যেনে মই কলোয়ে যে খৰ খেদাকৈ কাম কৰিব নালাগে ভাবি চিন্তি কৰিব লাগে এই সকলোবোৰ শিক্ষা মই লাভ কৰিব পালো, নিজৰ ভুলৰ পৰা।
উম। বাকীতো এতিয়া এই ঘটনাবোৰ মনত পৰিলে কেনেকুৱা লাগেতোৰ?
এতিয়া যদি মই এই ভুলবোৰৰ কথা ভাবো তেন্তে মোৰ বহুত হাহি উঠে মানে কেতিয়া কেতিয়াবা বন্ধু-বান্ধৱীৰ লগত এইবোৰ কথা পাতি সময় কটাই দিওঁ, কাৰণ কেতিয়াবা হঠাৎ মানে এইবোৰ বিষয়ে কথা ওলাই যায় বন্ধু বান্ধৱীৰ মাজত তেতিয়া নিজৰ ভুলবোৰ আকৌ ঘূৰি চাও যে মই কি ধৰণৰ কাম কৰিছিলো আৰু সেইবোৰ সেইবোৰ ভাবি অতিকৈ আনন্দময় অনুভৱ হয়, ভাল অনুভৱ হয় আৰু খুব হাঁহি উঠে।
তই যে ক'লি এনেকৈ তই মানে অঁ এইটো হয় বাৰু, সঁচাকৈ মানে মজাৰ কথাই।
উ উম।
আৰু তোৰ মানে কথা ক'বলৈ গ'লে ধৰক কথাখিনি যে ক'লি একেবাৰেই ঠিক কথা ক'লি। মোৰো কিন্তু আছে দেই কিছুমান মজাৰ ভুল।
উম - উম সকলোৰে থাকে বাৰু সেই সেইবোৰেই জীৱনটো ৰঙীন কৰি তোলে
উম, তই যে ক'লি এনেকৈ তোৰ বেগৰ সেইটো হোৱাতটো আ শিক্ষকে শুনাৰ পিছত একো নক'লে নেকি আৰু
নাই, নাই, কি কব আৰু যিটোহে ভুল কৰিছো শিক্ষকেও হাঁহিলে।
অ আ, আৰু, উম উম, আৰু ত ভণ্টিৰতো সময়টোতো একে নহয় মানে তইতো বেলেগ এটা সময়ত আহি পাও তোক ক কলেজৰ পৰাতো ভন্টিও বেলেগ এটা সময়ত আহি পায়, তেন্তে তহঁতৰতো মা তহতৰ মায়ে যিটো টিফিন দিয়ে টিফিনোতো বেলেগ - বেলেগকৈ দিয়ে সেই মানে কি তোৰ তাত কি আহিছিল আৰু তাই তাত কি গ'ল।
মইতো এতিয়া কলেজতে যাও আৰু কলেজতো জানায় কেনেধৰণৰ মানে দৰ - দৰ এইবোৰ হৈ থাকে আৰু উম, ক্লাছ বোৰো মানে একে সমানেই থাকে এটাৰ পিছত এটা কৈ গতিকে সেনেকে টিফিন খোৱাৰ বাবে ইমান সময় নাপাও আমি বন্ধু বান্ধৱীবোৰ সকলোৱে মানে কেন্টিনতে মানে নিজৰ আহ ভাৰবোৰ গ্ৰহণ কৰো আৰু সেনেকে সময় কটাও, গতিকে মই ইমান টিফিন নি নিওৱে কলেজত, কিন্তু ভণ্টীয়ে যিহেতু তাই স্কুল যায় আৰু স্কুলৰ এটা মানে এটা নিৰ্দিষ্ট সময় থাকে আহাৰ গ্ৰহণ কৰিবৰ বাবে। মানে কি হ'ল তাইৰ বেগত যিহেতু তাই মোৰ বেগটো নিছিল ত মানে তাইৰ বেগত টিফিন নগলে আৰু তাইৰ টিফিনটোহে মোৰ বেগলৈ গুচি আহিলে। সেইকাৰণে তাই একো নোখোৱাকেই থাকিব লগা হ'ল, অলপ তাই নিজৰ বন্ধু-বান্ধৱীৰ পৰা খাইছে বাৰু। কিন্তু তাই মানে নিজৰ বুলিবলৈ একো টিফিনে নাছিল কাৰণ টিফিনটোতো মোৰ লগতহে গুচি আহিলে।
উম, বহুত বহুত বেয়া হ'ল তাইৰ কাৰণে, তইতোতো খাৱৱেই বাৰু বাহিৰত, তাইতো খাবলৈ নাপায়।
উম - উম।
বাকী আৰু এই ছাৰপ্ৰাইজটো যে গম পালে তোৰ বন্ধুজনে। এনেকে যিটো দিয়া গ'ল সেইটো কেনেকুৱা আছিল, সি তাৰপিছত কেনেকুৱাকৈ মানে তোক মেছেজটো ৰিপ্লাই দিছিল?
তেতিয়া যেতিয়া মই মেছেজটো পঠিয়ালো তেতিয়া মানে তাৰ পৰা এনেকুৱা সি মোক কলে যে অ এয়া মোৰ বাৰ্থডে কথা আলোচনা কৰি আছো নেকি? তেতিয়া হে মই গম পালো যে মই এইটো কি কৰি পেলালো কাক দিব লাগিছিল কাক পঠাই দিলো মই মেছে আৰু মানে আমি বন্ধু বান্ধৱী সকলে আহ তাৰ জন্মদিনৰ বাবে আগৰ পৰাই আয়োজন কৰি আছিলোঁ ছাৰপ্ৰাইজটো।
সেয়াই আৰু বেয়া, গম পাই গ'ল।
অ তোক চাগে বাকী বন্ধু বান্ধৱীবোৰে খুব ক'লে চাগে বেয়া বেয়াকে কিয় কৰিলি এইটো বুলি। তেনেকুৱাকে তেনেকুৱাকে
অ সিহঁতৰ অলপ খং উঠিছে কিন্তু মানে ধেমালিও কৰিলে, হাঁহিলেও।
ইচৰাম, আৰু কিবা হৈছেনে এনেকুৱা মজাৰ ফুলৰ ঘটনা?
আৰুতো তেনেকুৱা মনত নাই পৰা কিন্তু মই এনেকুৱা কৰিয়ে থাকো এয়া এবাৰ দুবাৰৰ কথা নহয় বহুত বাৰে কৰিছো মই কিন্তু ইমানেই কৰিছো যে এতিয়া মানে ইমান ভালকে মনতে নাই।
সেইকাৰণে তই মানে কি কৰিলি মানে? মানে ৰিচেণ্টলি যিটো হ'ল মানে সেইটোৱ তো খালী মনত আছে।
অ অ এই কিছুদিনৰ আগৰে কথা যে সেইবাবে ভালদৰে মনত আছে আৰু।
উম তাকেই। ঠিকে আৰু দে দে দে ঠিক আছে, শুনি বহুতেই বেছি ভাল লাগিল।
উম উ
আশা আশা কৰোঁ, উম উম, আৰু পিছলৈ আমি কথা পাতিম।
উম উম হ'ব নিশ্চয় বাৰু উম।